শুনিছানে?
শুনি আছো - শুনি আছো নমস্কাৰ ভালে আছা তুমি? অহ' মই ভালে আছো ত আজি তোমাক বহুত অহ' আজি ফোনটো মানে নকৰিলো হয় পিছত তোমাক দেখিলো ৰাস্তাত। তুমি যিহেতু তুমি যি অহ ফিট আৰু মানে সতেজ দেখা গৈছিলে তোমাক।
অহ' হয়- হয়।
অ'।
হয় হয় তাকে, তাকে ধন্যবাদ, ধন্যবাদ মানে আচলতে মই মানে এই কেইদিনমান মানে নিয়মিতভাৱে ব্যয়াম কৰিব আৰম্ভ কৰিছো মানে স্বাস্থ্যকৰ খাদ্য খোৱাৰ চেষ্টা কৰিছো কৰি আছো এইকেইদিন মানে।
আচ্ছা, আচ্ছা।
অ'।
দেখা গৈছে হয়নে?
অ' হয়, হয়, হয় ঠিকে কৈছা মানে
টো বজাই ৰখাটো কিমান গুৰুত্বপূৰ্ণ।
অ', শাৰীৰিক সুস্থ মানে আমাৰ জীৱনৰ এটি মানে বহুত গুৰুত্বপূৰ্ণ অংশ।
হয়, আ' আজিকালি এই ব্যস্ত ব্যস্ততাৰ দিনত মানে কৰ্মৰত জীৱনত মানুহে মানে ব্যায়াম কৰিবলৈ হয়।
অ' হয় হয় মানে কি জানানে মানে কিন্তু এই দিনটোত যদি মাত্ৰ ত্ৰিশ মিনিট সময় উলিয়াব মানে যথেষ্ট খোজ কঢ়া, দৌৰা, যোগাসন কৰা বা ব্যায়াম আদি কৰা মানে সেইবোৰ মানে ত্ৰিশ মিনিট হ'লেও হ'ব। মানে সিমান মানে সেইটোৱে
ভাল লাগিল শুনি কিনে পিছে তুমি এ মানে কেনেধৰণৰ কি কি ব্যায়াম কৰা।
অ' মই মানে প্ৰতিদিনে মানে পুৱা আধা ঘণ্টাকে দৌৰো তাৰপিছত তোমাৰ ষ্ট্ৰেচিং এইবিলাক থাকে মানে আৰু এইবোৰ পুচাব চুচাপ কিবা কিবি কৰি থাকো মই।
অ' হয় নেকি? বাৰু মোৰো মন আছে ময়ো কৰিম অ' কোৱা পিছে এই দৌৰাৰ কি কি মানে উপকাৰ আছে।
অ' দৌৰিলে তোমাৰ মানে হৃদ যন্ত্ৰ মানে শক্তিশালী হয় ৰক্তশালন মানে তেজ চালৰ তেজ চেজ মানে উন্নত হয়। শৰীৰৰ অতিৰিক্ত চৰ্বি কমে। মানে যিহেতু আমাৰ আজিকালি মানে অসমৰ প্ৰতিটো মানুহে মানে পেটটো ওলাই যায় মানে ল'ৰা মানুহ হক কথা কৈছো মানে অতি কম বয়সতে, মানে সেইবিলাক সেইবিলাক মানে
হয়, হয় ঠিকে কৈছা তুমি পিছে অহ, মানসিক অহ, মানসিক স্বাস্থ্যৰ লগত শাৰীৰিক সুস্থ স্থতাৰ কিবা সম্পৰ্ক আছেনে?
অ', বহুত গভীৰ সম্পৰ্ক আছে কিন্তু এনে ব্যায়াম কৰিলে এণ্ডোমৰফিন নামৰ এট টা হ'ৰমন থাকে মানে সেই মানে ঠি সেইটো ঠিক হয়। আজিয়ে মানে মন ভাল ৰখাত সহায় কৰে আমাৰ।
আচ্ছা, আচ্ছা, আ পিছে আমি যদি এ ভা মানে সুস্বাস্থ্য বুলি কওঁ তেতিয়াহ'লে খাদ্য খভাৰটো অ', এইটো আহিত পিছ ফালে হয়নে?
অ', হয়, হয়, ঠিকে, ঠিকে।
খাদ্য সভাৰ মানে তোমাৰ ভূমিকা কি? মান স্বাস্থ্যৰ লগত
অ', শাৰ মানে শাৰীৰিক সুস্থতাৰ বাবে মানে বজাই ৰখাটো আমাৰ সুষম আহাৰ খাব বব প্ৰয়োজনীয় মানে ফল-মূল সেউজীয়া শাক পাচলি আৰু গাখীৰ অহ, কণী প্ৰটিনযুক্ত খাদ্য খাই থাকিব লাগে কিন্তু আমি।
হয় নেকি? পিছে যদি তই মোৰ হয়, পিছে যদি মই মোৰ ব্যক্তিগত অ', ব্যক্তিগত জীৱনৰ কথা যদি মই কওঁ কৰ্মৰত জীৱনত মই বহুত ব্যস্ত হৈ থাকো হয়নে ত' বেছি লগত সময় নাথাকে যে মই ঘৰত বনাই কিনে নিজে হাতেৰে খাব খাম বুলি। ত' একবাৰ পচোৱা যায় মানে মানে নিজৰ কাৰণে ভাল হয়। ত' মই দিনটো কৰি ফাৰ্ষ ফ্ৰুটত কিবা খানা খাই কিনে ওলাই আহো জল্দি।
অ', মানে ফাষ্ট ফুড খালে কিন্তু মানে এই বাঢ়ে। ডায়বেটিছ হয় আৰু মানে কেতিয়াবা মানে হৃদৰোগৰো সমস্যা বাঢ়িব পাৰে মানে সেইবোৰ সীমিত পৰিমাণে খাব লাগে কিটো অ', সেই
কোৱাচোন পানী খোৱাৰ অ', বিষয় তোমাৰ কি ক'ত
অ' দৈনিক পৰ্যন্ত মানে পানী খোৱা মানে খাব লাগে পানী শৰীৰক মানে জলীয় অৱস্থাত মানে ৰাখে আৰু বিভিন্ন মানে বেমাৰ আজাৰৰ পৰা মানে আমাক
আচ্ছা আচ্ছা পিছে আমি ক টোপনি মানে শুই থকাৰ সময় মই হয়নে এ তাৰ মানে কিবা গুৰুত্ব আছে নেকি মানে সুস্বাস্থ্যৰ লগত
এ এনেই মানে শুই থকাৰ কাৰণে আমি কিন্তু হেৰি কব লাগে অতি জৰুৰী হয় আমাৰ টোপনিতটো টোপনি এজন মানে হেৰি কৰিলে মানে এজন মানুহে মানে প্ৰতিদিনে সুস্থ স সবল মানুহে এজন মানুহে মানে সাতৰ পৰা আঠ ঘন
আচ্ছা হয় নেকি অহ সুধা মূল উদ্দেশ্যয়টো হ'ল মোৰ মাজৰে ৰাতি বেছি দেৰিলৈকে কাম চলা কাম কৰোঁ মই
হয়- হয় অ
ত' মোৰ মানে কিবা টোপনি যোৱা সময়টো বহুত কমে মই মানে লেপটপ মোবাইলতেই মানে মৰ চকু থাকে ত' এইটো ফলত কিবা ইয়াৰ খেতি আছে নেকি
মানে সময় মানে অতি মানে স্ক্ৰীন মোবাইলৰ স্ক্ৰীণ বা লেপটপৰ স্ক্ৰীণ বা টিভি এইবিলাক যদি বেছিকে চোৱা হয় মানে চকুত প্ৰভাৱ পৰে কিন্তু শোৱাৰ আগতে মানে মোবাইল ব্যৱহাৰ কৰা মে একদম কম কৰিব লাগে
আচ্ছা -আচ্ছা হয় নেকি
সেইটোয়ে সেইটোৱে
অ 'পিছে ঠিকেই কথা ক'ল তুমি আজিৰ পৰা মই চেষ্টা কৰিম
অ' চেষ্টা কৰা আনে আৰু এনে তুমি দিনটোত পানী মানে কিমান লিটাৰকে খোৱ নো
মই দিনত এনেই ছয় ছয়ৰ পৰা সাত লিটাৰ মান খাও কিয়নো আমি বাহিৰতে থাকো ৰ'দত থাকো বিগত এক লিটাৰ বটল থাকে ছয় সাত বাৰ মান। বঢ়ই কিনে মই।
অ' ঠিক কৰিছা ঠিক কৰিৈছা মানে আজিকালি পানীত। সটো বহুত দৰকাৰ মানে প্ৰায় এবাগ মানুহে মানে চাৰি লিটাৰ প্ৰ তিনি লিটাৰ মানুহ পানী খাবই লাগে।
হয় -হয় পিছে তুমি এ কি কয় যোগাসন কৰ নেকি!
বৰ হয় হয় কৰো কৰো কৰো যোগাসন মানে কৰা অতি গুৰুত্ব। গুৰুত্বপূৰ্ণ হয়। যিহেতু আমাৰ মানে শৰীৰটো একদম সুস্থ হব লৈ থাকে।
আচ্ছা- আচ্ছা - আচ্ছা - আচ্ছা অহ পিছে মোক -মোক লাগিল তোমাৰ অলপমান মানে জ্ঞান আছে। হে সু স্বাস্থ্যৰ লগত। পিছে দুটা মানে সুধো মান কত ত সুদো। কিয়নো মোৰ মা দেউতা অলপ মানে বৃদ্ধ আছে। তোমাৰ- তোমাৰ হয় তোমাৰ মানে-মানে কথা আছে তোমাৰ তুমি কি কবা যে বৃদ্ধ লোকসকলৰ বাবে কেনে ধৰণৰ
অহ - অহ - অহ বৃদ্ধ লোকৰ কাৰণে মই ভাবো কি খোজ কৰিব লাগে। খোজ কাঢ়িব লাগে আমাৰ আৰু ষ্ট্ৰেচিং কৰিব লাগে আৰু সহজ যোগাসন কৰিব লাগে তেওঁলোকৰ বাবে ভাল। মানে কিন্তু ডাক্তৰৰ পৰামৰ্শ মানে লৈ। লৈহে মানে আৰম্ভ কৰি লাগে।
আচ্ছা - আচ্ছা - আচ্ছা হয় নেকি উম ঠিকেই কলা ত' ছাত্ৰ ছাত্ৰীৰ বাবোব শাৰীৰিক সুস্থতাৰ মানে।
অহ - অহ একদম সুস্থ - সুস্থ শৰীৰ থাকিলে মানে মনোযোগ বৃদ্ধি হয়। পঢ়া শুনাত মানে উন্নত হয় আৰু ই বিশ্বাসো বাঢ়ে যিহেতু আজিকালি মানে ল'ৰা ছোৱালীবোৰ মোবাইল আদি সেইবিলাকতে ব্যস্ত হৈ থাকে মই ভাবো কি এইবিলাক স্বাস্থ্যৰ প্ৰতি অলপমান মানে তাকো দিয়াটো উচিত বাৰু মানটো তাকো কতো।
হয় আচ্ছা- আচ্ছা পিছে সচাকে ভাল লাগিল, তুমি ভাল কথা কলা। অহ ' খেল দিম এখ খেল ধেমালিও পিছে ব
অহ - অহ ঠিকে-ঠিকে মই যে কলো এতিয়া অৱশ্যে সহায় কৰে ফুটবল, ক্ৰিকেট, বেডমি টন। মানে আৰু কিবা কিবি খেলিলেও মানে বহুত মানে শৰীৰটো বহুত ভাল হয়। তাকে। মনোযোগ দিবলৈ, পঢ়াত মনোযোগ দিব পাৰে তেতিয়া।
হয়। অ', পিছে আজিৰ প্ৰযুক্ প্ৰতি দিনত মানুহে মানে কাম বিচাৰে, কিন্তু বহি বহি কাম কৰিবলৈ চেষ্টা কৰে, হয়নে? ত', তুমি কি ভাবা, মানে তুমি তেওঁলোকক কি পৰামৰ্শ দিব বিচাৰা?
মাজে উঠা, খোজ কাঢ়িব লাগে। মানে লিফ্টৰ সলনি তুমি ধৰা খোজকাঢ়ি যায় থাকা। ভাল ডাঙৰ অফিচত যদি কাম কৰা। খোজকাঢ়ি যোৱা, এইটো মানে বহুত
উম, বহুত ভাল, উপযোগী কথা এটা ক'লা তুমি। মই এতিয়াৰ পৰা নিয়মিত ব্যায়াম আৰম্ভ কৰি আৰু মানে, সময়ত শুবলৈ চেষ্টা কৰিম।
অ', ঠিকে ঠিকে, খুব ভাল সিদ্ধান্ত, এ লাহে লাহে আৰম্ভ কৰা আৰু নিয়মিতভাৱে, মানে ভাল খাদ্য, পুষ্টিকৰ আহাৰ খোৱা যিহেতু তুমি ফাষ্ট ফুড খোৱা বুলি পইছা ফাষ্টফুড খোৱাটো মানে, অলপমান মানে কমাই দিয়া। অ', কমাই দি পেলাই ভাল- ভাল খাদ্য আৰম্ভ কৰা। তেতিয়া মানে তোমাৰ শৰীৰটো অতি অতি অতি সোনকালে ত্ৰিশ দিনৰ ভিতৰতে তোমাৰ ভাল হৈ থাকিব।
আচ্ছা -আচ্ছা ত পিছে তোমাক দেখিলো মই তুমি মানে ফি আছা হয়নে ত মই মানে কৰ্মৰত জীৱনত। ইমান খাবলৈ মানে। ভাল ভিটামিন এইবিলাক য মানে শাক-পাচলি নাখাওঁ। ত' তোমাৰ তুমি কিবা অহা মান মানে অ', কিবা ক'বা নেকি কথা যে এইটো খালে ভাল হ'ব?
অ', অ', হয় প্ৰটিনযুক্ত আহাৰ খাব লাগিব তুমি। প্ৰথম কথা আমি কণী খাব লাগিব আৰু যদি মাংস, মাছ খোৱা মাছ মাছ-মাং তা খাব লাগিব। আৰু যদি এনে মাছ, মাংস এনে নোখোৱা তুমি। পনীৰ খোৱাটো বহুত উচিত এ, তাতে আমাৰ প্ৰটিনৰ লগতে বহুত ভিটামিন থাকে। বা নানা ধৰণৰ বস্তু থাকে। তাতে আমি খোৱাটো বহুত উচিত বাৰু সবিলাক খোৱা কাৰণে শাক পাচলি মানে সেউজীয়া শাক পাচলিও খাব লাগে য টো শাক, শাক থাকে আমাৰ বজাৰত দেখিবলৈ পোৱা যায়। আহ অমিতা। এই মানে সেনেকুৱা বস্তু খালে মানে আমাৰ শৰীৰটো বহুত ভালে হৈ থাকে।
আচ্ছা, আচ্ছা হয় নেকি? তৌ পিছে অ, মই অকন খিনি মিন আছো তাৰ কাৰণে মই যদি অলপ শৰীৰত মাংসত টো অ, ই কৰিব বিচাৰো তেনেহ'লে কেনেধৰণৰ খাদ্য খোৱাটো মানে উচিত?
সেইটোয়টো কলো। সেইটোৱেই প্ৰটিন যুক্ত আহাৰ খাব লাগিব আৰু তুমি ভাত খাব লাগিব অলপ এইটো কাৰ্বহাইড্ৰেট বুলি নামৰ এটি হেৰি আছে আমাৰ সেইটো বোলে বহুত দৰকাৰী অকল প্ৰটিন খাই থাকিলেতো নহ'ব কাৰ্বহাইড্ৰেট থাকে। অ, হয় কাৰ্বহাইড্ৰেট থাকে হেল্ডি ফেটছ সেই থাকে। এই তেনেকে মানে সেইবিলাক আহাৰ মানে মানে মিলাই মিলাই খাই থাকিলে তুমি মানে বহুত সুস্থ হৈ থাকিবা। আৰু অলপমান ভাল ওজনো বাঢ়িব তোমাৰ আৰু অলপমান নিয়মিতভাৱে ব্যায়াম ব্যায়াম কৰিলে। মানে
ব্যায়াম মই কালিৰ পৰা আৰম্ভ কৰিম ব্যায়াম কৰিবলৈ। আৰু তুমি যিহেতু অলৰেডি কৈছা যে, হয় টোপনি যোৱা সময়তো অ' নটাৰ পৰা দহটালৈকে কৰিব লাগিব।
হয়, হয়, হয়। এই টোপনি এই টোপনি মানে কি আৰু সাত ঘন্টাৰ পৰা আঠ ঘন্টা শুলে। ত' মানে, অ'এই মানে এতিয়া মানে গোটেই দিনটোৰ কাৰণে তুমি বহুত আজৰি হৈ থাকিবা ভাল হৈ থাকিবা।
হয়, তুমি মোক পানীৰ বিষয়ে সুধিছিলা? আৰু পানী এনে নিয়মিত ভাৱে দিনত কিমান তাৰ মানে কিমান খালে ভাল।
অ' মই ক'লো কি এই তিনি লিটাৰৰ ওপৰে খাব লাগে প্ৰায় মানুহে। প্ৰায়ভাগ মানুহে। মানে ওজন লৈ কথা, তোমাৰ জীৱনো ওজন থাকে সেই আজিকালি যিহেতু তটো এ আই চি আইটো আহি আছে। এ আইটো তুমি কৰিব যে মোৰ ওজন ইমান আছে। কিমান। পানী খাব লাগে সিমানে সেই মই সেনেকে কৰিছো। মই তিনি লিটাৰকে পানী খাই আছো।
অ' ঠিকেই অ' পানী এ মই ছয় ছয় সাত লিটাৰমান খাওঁ।
অ, বহুত বেছি পৰিমাণে খোৱাত টো বেয়া আকৌ যিহেতু ছ'ডিমা ছ'ডিয়াম লেভেল কমি যায়। নিমখটো কমি যাব তেতিয়া মানে যেতিয়া আমাৰ ৰক্ত পনত সেইটো খোৱাতটো নিয়ম মত টা খালে নিয়মিতভাৱে খালে ভাল হয়।
অহ '। ঠিকে আছে। ইয়াৰ, ইয়াৰ
সেইটোৱেই।
উম, ইয়াৰ কাৰণে মই অলপ মানে চিন্তা চৰ্চা কৰিম
অ, চিন্তা চৰ্চা কৰিব লাগিব তাকেতো অ, সেইটোৱেই
ঠিকে আছে দিয়া। আজি তোমাৰ লগত কথা বতৰা কৰি কিনে এই বিষয়ত ভাল লাগিলে। বহুত বস্তু শিকিবলৈ পালো। আগন্তুক দিনত মানে কথা বতৰা কৰিম আমি ভাল ভাল, ভাল বিষয়ত।
অ, ঠিকে ঠিকে দিয়। হ'ব দিয়া ঠিক আছে বাৰু। অ, অ'। আহ'।